আহ শুনিছানে?
অঁ শুনিছো শুনিছো কোৱা।
অঁ।
ভালে আছা? খবৰ পাতি ভালনে নাই।
অঁ ভাল ভাল ভাল তোমাৰ?
মোৰো ভালে দিয়া, পিছে কি কৰি আছা তুমি?
অ' আছো এনে, অলপ। কাম কৰিয়ে গ'ল ৰবিবাৰো অলপ কাম কৰিলোঁ ঘৰৰ।
অহ অহ।
এনেকে আছো আজি কি ঘৰত কি খানা আজি।
উম। আজি এনেই নৰ্মেল খানা।
অ। নৰ্মেল নেকি।
পিছে চাহ ৰাতিপুৱা চাহ খালা।
ৰাতিপুৱা চাহতো খালোঁ কেতিয়াবাই খালোঁ আজি বজাৰ চজাৰ যোৱা নাই নেকি আজি তো ৰবিবাৰ।
অ নাই যোৱা নাই যোৱা বজাৰ তুমি গ'লানে নাই।
অ মই গ'লো এবাৰ এই বজাৰ কৰি অলপমান দুটা জিকা। অ অলপ জিকা ভোল লৈ আহিলো তাৰপিছত অলপ ম চৰাই বিন লৈ আহিলোঁ এনেকে অলপ বজাৰৰ পৰা কৰি আহিলোঁ।
অহ থিকে তুমি পিছে ব্যস্ততো নাই।
ব্যস্ত নাই বাৰু কওকচোন কি কথা।
ব্যস্ত নাই যদি আজি আমি পানী সংৰক্ষণৰ বিষয়ে অলপমান কথা পাতোঁ অহা।
অ পানী সংৰক্ষণ বহুত ভাল বিষয় আহা কথা পাতোঁ।
অহ। ঠিকে আছে পিছে তুমি কৰাটো হল কি প্ৰশ্নটো হ'ল প্ৰথম। কি তুমি পানী সংৰক্ষণ তুমি কি বুলি ভাবা পিছে।
মোৰ হিচাপত পানীৰ সংৰক্ষণ মানে পানীৰ অপচয় নকৰি। তুমি প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰা বা ভৱিষ্যতৰ বাবে পানী সাঁচি ৰখা। এইটোকে পানী সংৰক্ষণ কয় আৰু যিহেতু পানী। পানী অবিহনে মানুহ। গছ গছনি বা জীৱ জন্তু। কোনেও জীয়াই থাকিব নোৱাৰে? সেইবাবে পানীৰ মূল্য বুজি। পোৱা বা বুজি ব্যৱহাৰ কৰাটো বহুত দৰকাৰ। আৰু মই ভাবো যে। প্ৰতিজন মানুহে এই অভ্যাস গঢ়ি তোলাটো উচিত।
নিশ্চয় নিশ্চয় ঠিকে কৈছা তুমি আমি পানী সদায়। ভালদৰে ব্যৱহাৰ কৰিব লাগে অযথা অপব্যৱহাৰ কৰিব। কৰিব নালাগে।
হয় হয়।
অহ অহ।
পিছে তুমি কচোন পানী সংৰক্ষণ কিয় দৰকাৰ বুলি ভাবা।
অহ মোৰ মতে বিশুদ্ধ পানী। এটা আমাৰ কাৰণে এটা সীমিত সম্পদ। যদি যদি আমি অযথা পানী নষ্ট কৰোঁ তেন্তে। ভৱিষ্যতে আমাৰ পানীৰ অভাৱ হ'ব পাৰে।
হয়
সেইবাবে আজিৰে পৰা আমি পানী সঞ্চয় কৰাটো। দৰকাৰ বুলি ভাবিব লাগে আৰু আমি মনত। ৰাখিব লাগে যে আমি পানী সঞ্চয় কৰিব লাগে অযথা খৰচ কৰিব নালাগে।
হয়-হয়-হয়, ঠিকেই কৈছা।
অঁ! পিছে তুমিও কোৱা চোন পানী সাঁচিবলৈ আমি কি কি কৰিব পাৰোঁ? উ
মই ভাবো যে প্ৰয়োজন নাথাকিলে বা হে একো প্ৰয়োজন নাই যদি আমি টেপটো খোলাই ৰাখিব নালাগে। পানীৰ টেপবিলাক বন্ধ কৰি থৈ দিব লাগে আৰু লিক হোৱা পাইপ বা টেপ সোনকালে মেৰামূতিও কৰিব লাগে। লগতে অজ অযথা পানীৰ মানতে অযথা পানীৰ অপচয় কৰিব নালাগে এইটো একদম জৰুৰী হয়। পানীটোৰ অপচয় একদম কৰিব নালাগে।
নিশ্চয়-নিশ্চয়, ঠিকে কৈছা তুমি। পানী অযথা অপচয় কৰাটো একেবাৰে ভাল কথা নহয়।
হয়-হয়
অঁ!
পিছে তুমি কোৱা চোন ছাত্ৰ-ছাত্ৰীসকলে পানী সংৰক্ষনত কেনেকৈ সহায় কৰিব পাৰি বুলি ভাবা?
ক'ব গ'লে মোৰ মতে ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয় আৰু ঘৰৰ পানীৰ অপচয় নকৰিব লাগে।
হয়।
আৰু লগতে বন্ধু-বান্ধৱ বা পৰিয়ালৰ লোককো পানীৰ মূল্য বুজাব পাৰে। চল
হয়
আৰু সেনেদৰে যদি সৰু-সৰু অভ্যাস তেওঁলোকে মনত ৰাখে। তেন্তে ডাঙৰ পৰিৱৰ্তন আহিব পাৰে। উম মই এনেকুৱা ভাবো যে ল'ৰা-ছোৱালীবোৰে, ছাত্ৰ-ছাত্ৰীবোৰে পানী সঞ্চয় কৰাত যিমান পাৰে সিমান গুৰুত্ব দিয়া উচিত।
হয়-হয় সঁচাকে গুৰুত্ব দিব লাগে।
অঁ-অঁ পিছে তুমি কোৱা চোন পানীৰ অপচয় কৰিলে কি কি সমস্যা হ'ব পাৰে বুলি ভাবা তুমি?
উম! মই মোৰ হিচাপত পানীৰ অপচয় বাঢ়িলে ভৱিষ্যতে ধৰা বিশুদ্ধ পানীৰ সংকট হব পাৰে আৰু ইয়াৰ ফলত কৃষি বা স্বাস্থ্য আৰু দৈনন্দিন জীৱনতো বহুত সমস্যা পৰিব পাৰে।
উম!
সেইবাবে মই ভাবো যে পানী সদায় সাৱধানে ব্যৱহাৰ কৰা উচিত। পানী সাৱধানে ব্যৱহাৰ নক নকৰিলে কি হ'ব যে আমাৰ কৃষি-কৃষি খণ্ডখন আমাৰ বহুত বেয়া হ'ব আমাৰ বিশুদ্ধ পানীয়ে খাবলৈও নোপোৱা হৈ যাব।
অঁ!
হয়। মই এইটোৱে ভাবোঁ আৰু ৱানড্ৰেড পাৰ্চেণ্ট কৰিলে এই সমস্যাৰ সৃষ্টি হ'ব।
ঠিকে কৈছা তুমি আমি পানী অপচয় এনেদৰে কৰিব নালাগে।
হয়।
মই তোমাৰ কথা সৈতে মতামত
হয়, হয় হয়। পিছে তুমি কোৱাচোন? তোমাৰ মতে আৰু পানী অপচয় কিয় কৰা উচিত নহয়।
মোৰ হিচাপত, পানী আমাৰ জীৱনৰ বাবে অতি প্ৰয়োজনীয়।
হয়।
কিন্তু বিশুদ্ধ পানী সীমিত। সেয়ে অ অযথা নষ্ট নকৰিলে আমি ভৱিষ্যতে বহু সমস্যাৰ সৃষ্টি হ'ব পাৰে।
হয়।
আৰু আমি সদায় পানী সেই নষ্ট কৰিব নালাগে।
উম, উম।
আমি যদি এতিয়াৰ পৰাই সাৱধানত তা লওঁ। তেন্তে সমস্যা কিছু পৰিমাণে কমাব পাৰিম।
হয়, হয়। ঠিকেই কৈছা, কমাব পাৰিম।
অঁ, অঁ। পিছে তুমি কোৱাচোন? ঘৰত পানী কেনেকৈ সঞ্চয় কৰিব পাৰি।
উম, মোৰ মতে, প্ৰয়োজন নাথাকিলে আমি টেপটো বন্ধ কৰি থ'ব লাগে ঘৰত।
অঁ, অঁ।
আৰু লিক হোৱা টাইপ এটা যিকোনো ধৰণৰ পাইপৰ য'ত পানী আমাৰ লিক হৈ আছে সেইবিলাক ঠিক কৰি ল'ব লাগে। আৰু লগতে যিমান লাগে সিমানহে পানী আমি ব্যৱহাৰ কৰিব লাগে। অযথা পানীত আমি অপচয় কৰিব নালাগে।
অঁ অঁ।
এইদৰে সৰু সৰু ব্যয়সায় পানী বহুত ৰাহি কৰে আৰু আমাৰ।
উম, ঠিকে কৈছা।
উম।
উম।
পিছে তুমি কোৱাচোন? পানীৰ অভাৱ হ'লে কি কি সমস্যা হ'ব পাৰে বুলি ভাৱা তুমি আৰু?
অঁ, মোৰ হিচাপত পানীৰ অভাৱ হ'লে খোৱা পানী কৃষি আৰু দৈনন্দিন জীৱনত বহুত অসুবিধা হ'ব পাৰে। বহু ঠাই খৰাং আৰু পানীৰ সংকটত দেখা দিব পাৰে তেতিয়া। সেইবাবে পানী সংৰক্ষণ বহুত জৰুৰী আমাৰ বাবে। আমি যিমান পাৰো সিমান পানী সংৰক্ষণ কৰাটো উচিত। যাতে সমস্ স্যাসমূহ হ'ব নহয়।
উম, হয়, হয় ঠিকেই কৈছা তুমি।
অঁ, অঁ। পিছে তোমাৰ মতে, বৰষুণৰ পানী সংৰক্ষণ কিয় বেছি ভাল বুলি ভাৱা?
উম, মোৰ মতে, বৰষুণৰ পানী সংৰক্ষণ ভাল বুলি ভাৱো। কাৰণ মোৰ হিচাপত বৰষুণৰ পানী সংৰক্ষণ কৰি ভৱিষ্যতে
অঁ।
ফলত বিশুদ্ধ পানীৰ ওপৰতো চাপো কিছুমান কমে। আৰু মই ভাৱোঁ যে এইটো এটা বহুত ভাল অভ্যাস।
নিশ্চয়, নিশ্চয় এইটো এটা ভালেই অভ্যাস।
উম। পিছে তুমি কোৱাচোন আৰু। তোমাৰ মতে পানী সংৰক্ষণত যুৱ সমাজৰ ভূমিকা কি বুলি ভাবা?
আহ মোৰ মতে ক'ব গ'লে পানী সংৰক্ষণত যুৱ সমাজে পানী সংৰক্ষণত বিশেষ মানুহৰ সচেতন কৰিব পাৰে। আৰু নিজেও পানীৰ অপচয় নকৰি তেওঁলোকে আনক এই অভ্যাস গঢ়ি তুলিবলৈ উৎসাহ দিব পাৰে।
হয়।
আৰু সৰু সৰু পদক্ষেপ ডাঙৰৰ পৰিৱৰ্তন আনিব পাৰে বুলি মই ভাবো, এনেদৰে যদি তেওঁলোকে সৰু সৰু পদক্ষেপ লয়, তেনেদৰে এটা ডাঙৰ প্ৰদেপ পৰিবৰ্তন আহিব হয় নে। সেইবাবে মই ভাবো যে যুৱ সমাজৰ ভূমিকা বহুত গুৰুত্বপূৰ্ণ।
উম! ঠিকে কৈছে, বহুত গুৰুত্বপূৰ্ণ হয়।
পিছে আপুনি কওঁকচোন? পানী প্ৰদূৰ্ষণ কেনেকৈ কমাব পাৰা পাৰা যায়?
মোৰ মতে ধৰা নদী বা পুখুৰী বা আন জলাশয়ত আমি আৱৰ্জনা পেলোৱাতটো একেবাৰেই উচিত নহয়।
অহ।
আৰু ধৰা কাৰখানাৰ বেয়া পানী আৰু বেয়া পানী শুধ ন কৰাকৈ যদি আমি অক এনেই এৰি দিওঁ ধৰা এৰি আমাৰ নদীবিলাকত এৰি দিওঁ এৰি দিয়া একেবাৰে উচিত নহয় যদিও। তথাপি যদি এৰি দিওঁ এই পানীবিলাক বিষাক্ত হৈ যাব। বিষাক্ত হ'লে আমাৰ বেমাৰ আজাৰ সেই পানী যদি কোনোবাই খায় তেতিয়া বেমাৰ-আজাৰ হ'ব পাৰে, বেমাৰ- আজাৰ মানে বহুত ভয়ানক বেমাৰ- আজাৰ হ'ব পাৰে এইবিলাকত।
অহ
অ তে আমি যদি পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখো তেন্তে আমি পানী প্ৰদূষণটো কমিব বুলি ভাবো আৰু মই এইবিলাক।
নিশ্চয় নিশ্চয় ঠিকে কৈছা আপুনি আমি পৰিষ্কাৰ পৰিচ্ছন্নতা আজি বজাই ৰাখিব লাগে।
হয় হয় হয় পিছে তুমি কোৱাচোন পানী সংৰক্ষনে কৃষিত কেনেকৈ সহায় কৰে বুলি ভাবা?
আ ক'ব গ'লে মোৰ হিচাপত কৃষিৰ বাবে পানী বহুত দৰকাৰ হয়।
হয়।
কাৰণ যিকোনো কৃষি কাৰ্য কৰিবলৈ হ'লে পানীৰ পকত ক'ব গ'লে থান খেয় দি ৰুবলৈ পানীৰ দৰকাৰেই হয়, যিকোনো কৃষি কাৰ্যত পানী নহ'লে এইগলত টো নহ'ব।
হয়।
সেইবাবে টেপ খলা বা টেপ চেপ আজি খলি থাকিব নালাগে। যাতে পানীৰ অপচয় নহয়, আৰু ক'ব গ'লে যদি পানী সঠিকভাৱে আমি সঞ্চয় কৰোঁ, তেন্তে খৰাঙৰ সময়ত টো খেতি কৰাত সুবিধা হ'ব তেওঁলোকৰ।
হয়।
আৰু ইয়াৰ ফলত কৃষক সকলেও লাভৱান হব, মই এই ভাবো যে কৃষি ক্ষেত্ৰত পানীৰ সংৰক্ষণটো অতি দৰকাৰ।
হয় হয়।
অঁ অঁ' পিছে তুমিও কোৱাচোন। তোমাৰ মতে দৈনন্দিন জীৱনত পানী কেনেকৈই ব্যৱহাৰ কৰা উচিত?
উউমম' মোৰ হিচাপত কেনেদৰে ব্যৱহাৰ কৰা উচিত- বুলি ক'লে হেৰি আমি যদি দৰকাৰতকে পানী- কম ব্যৱহাৰ কৰা উচিত আৰু।
অঁহ'
আৰু টেপটো খোলা ৰাখিব নালাগে, কাম শেষ হলে টেপটো বন্ধ কৰি থব লাগে। নহলে গালি ধৌৱত- তে বা বাগিচাত পানী দিওতে আমি পানীতো অপচয় কৰিব নালাগে আৰু এইবিলাক।
অ‍ঁ অঁ' ঠিকে কৈছা আপুনি। আমি য'তে ত'তে আমি- পানী সম পেলাই পানী বোৰ অপচয় কৰিব নালাগে আমি যিমান পাৰো সংৰক্ষ- ক্ষন কৰিব লাগে পানী।
হয় হয়।
ঠিকে কৈছে। আজি আপোনাৰ লগত কথা পাতি ভাল লাগিল পিছে।
অঁ হয় হয়, মোৰো ভাল লাগিল।
অঁহ অঁহ দিয়াতে আৰু কেতিয়াবা- থাকিলে আৰু ফোন কৰিম কিবা বিষয় থাকিলে।
অঁ অঁ দিয়া ঠিক আছে দিয়া।
অঁ'